কি কৰি আছা হে?
অ', এনেই আছো ৰ'বা, তুমি?
এ মই তোমাৰ এনেই আছো ৰ'বা ঘৰতে অলপ বহি আছো, এনেই মোবাইল চাই আছিলো অলপ। আৰু বাকী খবৰ পাতি ভালনে নাই?
অ', খবৰ পাতি ভালেই দিয়া। বিদ্যালয়লৈ গৈ আছা, মহাবিদ্যালয়লৈ?
অ'। তোমাৰ যোৱা নাই ৰ'বাহ, বন্ধ আছে মানে পৰীক্ষা সমূহ শেষ হ'লতো ত' এতিয়া বন্ধ আছে। ত' সেয়ে আৰু বাকী তুমি মানে কলেজলৈ নগ'লা, সেইদিনা মানে এতিয়াতো বন্ধ দিলে বাৰু। এই দুদিন মান আগত আৰু থাকোতে তাতে এটা অনুষ্ঠান হৈছিল নহয়, তুমি নগলাচোন কিয়? তোমালোকৰ ওপৰতে এটা অনুষ্ঠান আছিল পিছে।
অ', হয় নেকি? অ', কিয়বা নগলো, সেনেকে মনতে নাই ৰ'বা হেৰি কেনেকুৱা অনুষ্ঠান হৈ আছিল বাৰু।
এই তোমাৰ সেই তোমালোকৰ ওপৰতে দিয়ে মানে, মহিলা সবলীকৰণৰ ওপৰতে ত' তাৰে ওপৰতে তোমাৰ অলপ মানে, অ', অনুষ্ঠান এটা মানে আয়ত্তটো কৰা হৈছিল, আয়ত যত্ন কৰা হৈছিল সেয়ে আৰু, মানে তাৰে ওপৰত কিছুমান কথা কৈছিলে আৰু মানে তাৰে তোমাৰ কিছুমান ডাঙৰ ডাঙৰ মানে ধৰি লওক আৰু মানুহ আহিছিলে আৰু তেওঁবিলাকে ভাষণ দিলে সেয়ে আৰু।
অ' তাকে। হয় দিয়াচোন মহিলা সৱলীকৰণো এটা বৰ মানে উল্লেখযোগ্য বিষয় আমি জানিব লাগে। সবলীকৰৰ ওপৰত ঠিকে পদক্ষেপ লৈছে এটা ভাল পদক্ষেপ, তুমি কি বুলি ভাবা? মহিলা সবলীকৰ সবলীকৰণ মানে।
এ তোমাৰ মহিলা সবলীকৰণ মানে হৈছে তোমাৰ ধৰি লোৱা। মহিলাসকলক যিটো সামাজিক বা তোমাৰ শৈক্ষিকেই হওঁক বা তোমাৰ অৰ্থনৈতিক আৰু যিটো ৰাজনৈতিকভাৱে যিটো শক্তিশালী সেই কৰি তোলাৰ এটা মানে এটা প্ৰক্ৰিয়া আৰু ক'বলৈ গ'লে, মানে এইবিলাক কৰিলে আমি তোমাৰ এইবিলাক মানে তেওঁলোকক দিলে, তেওঁলোক মানে সৱলীকৰণ হ'ব বা তেওঁলোকৰ যিটো উন্নতি সেই উন্নতিটো হ'ব নহ, আৰু ধৰি লোৱা তোমাৰ এখন সমাজতে আৰু যদিন সামগ্ৰিক যিটো উন্নয়ন সেই সামগ্ৰী উন্নয়ন তেতিয়াইে সম্ভৱ হ'ব যেতিয়া তোমাৰ ধৰি লওোৱা পুৰুষ আৰু যিটো মহিলা আছে সেই মহিলাই মানে ত এ সমানে সমে আগবাঢ়ি আহে আৰু নে তাৰ সমানে সমানে আগবাঢ়িব য সুযোগ দিয়ে দুটা কাটি তেয়া এখন সমাজ আগবাঢ়িব কি কোৱা বাকী তোমাৰ সেইয় দিয়া মহিলা সবলীকৰণ। অ ক'বলৈ গ'লে তোমাৰ মহিলাসকলৰ বিষয়ে নহয় ন অকল মানে ই এখন ধৰিলা। যিবিলাক উন্নত। আৰু যিবিলাক সমতাপূৰ্ণ সমাজ আছে সেই সমাজ এখন গঢ়াৰ কাৰণেও তোমাৰ মহিলা সৱলীকৰণ গুৰুত্বপূৰ্ণ দিয়াচোন এ ধৰি লোৱা তোমাৰ অতীততে আৰু বহুত ক্ষেত্ৰত আৰু মহিলাসকলক বিভিন্ন ধৰণৰ ধৰি লওক জাতি ভেদে হওক বা তোমাৰ বিভিন্ন ধৰণৰ আৰু মানে তেওঁলোকক অত্যাচাৰ কৰা হৈছে। ছিল আৰু এই ধৰি লও তুমি মানি লোৱা আৰু সেই যিটো সতীদা প্ৰত আছিল। চ তোমাৰ তেওঁৰ যিজন আহ পতি আছে, বা তেওঁ তেওঁৰ যিজন মানে অলো এতিয়া তোৰজন সেই আছে আৰু স্বামী আছে সেই স্বামী যেতিয়া মৰে ত তেতিয়া সেই স্বামীৰ ইয়াতে আৰু যাব দি কিনে মৰে ত' সেইটো তাৰ আগৰ বহুত বেয়া আৰু প্ৰথা আছিল আৰু সেইটো অন্ধবিশ্বাসৰ প্ৰথা আছিল। সেনেকুৱা প্ৰথাবোৰ অতীতৰ আৰু সেইবিলাক সন্মুখীন নাছিল আৰু কিন্তু ধৰি লোৱাক তোমাৰ শিক্ষা হওক বা তোমাৰ যিলাক সম্পত্তিৰ অধিকাৰ ধৰি লোৱা তোমাৰ চাকৰি আৰু যিবিলাক স্কুল যোৱা বিদ্যালয় যোৱা বা তোমাক সিদ্ধান্ত গ্ৰহণ কৰা তো এইবিলাক ক্ষেত্ৰত তেওঁলোকে মানে যিটো সুযোগ, সেই সুযোগটো বহুত মানে সীমিত আছিল ক'বলৈ গ'লে আৰু কিন্তু তোমাৰ এতিয়া যেতিয়া সময় মানে যেতিয়া যিমানে বাঢ়িছে আৰু। ধুন যি আধুনতা যিমানে আহিছে সিমানে তোমাৰ যিটো সমাজৰ চিন্তা সেই সমাজৰ চিন্তা তোমাৰ পৰিৱৰ্তন ঘটিছে আৰু ক'বলৈ গ'লে আৰু তোমাৰ যিবিলাক মহিলা আছে সেই মহিলাসকলে ধৰি লওক বিভিন্ন ক্ষেত্ৰ আৰু। বিভিন্ন ক্ষেত্ৰত নিজৰ যিবিলাক যোগ্য়তা আছে সেই যোগ্য়তা বিলাক প্ৰমাণ কৰা আহিছে আৰু তেওঁলোকক জ দিনতাৰ বা তাৰৱসায় হ তটইল পক বা তোমৰ অন্য যিবিলাক কাম হওক বিজ্ঞান হওক ক্ৰড়া হওক মান খেলা ধূলা আৰু খেলা ধূলা বা ৰাজনীতিতটো বহুত দেখিবা তুমি। প্ৰশাসনো কৰিছে বহুত বহুত দেশত ত সেইবিলাকৰ ক্ষেত্ৰত বহুত মানে মহিলাসকলে আগবাঢ়ি আহিছে। আৰু তোমাৰ যিটো শিক্ষা আৰু যিটো স মহিলা মহিলা হ'বল কাৰণৰ যিটো শিক্ষা, এই শিক্ষাটো কিন্তু আটাইতকৈ শক্তিশালী মানে মাধ্যম দিয়া মানে যদি এটা মহিলা বা যদি এজন ছোৱালী আৰু শিক্ষিত হয় তেতিয়াই তেওঁ নিজে নিজৰ মানে যিটো কাম বা নিজৰ যিটো সবলীকৰণ ক'বলৈ গ'লে সেই সবলীকৰণটো তেওঁ তিয়া কৰিব পাৰিব যদি তেওঁ অসিক হয় বা অহ অক শিক্ষিত হয় আৰু তেওঁলোকে যদি মানে একো নাজানে তেতিয়াতো সেই তেওঁলোকে অত্যাচাৰাৰে সহিব লাগে ন তহ এয়া তুমি চাবাচোন বহুত মানে ঘৰত তেওঁলোকক অত্যাচাৰ কৰা হয় বা অনন্্যান্য় যিবিলাক কাৰণ আছে বা পঢ়িব নজনা হওক বা তেওঁলোকে কৰিব নজনা বা তেওঁলোকে মানে একো কামৰ নহয় এনেকুৱা এনেকুৱা কথাবিলাক কয় আৰু ত' সেইবিলাক ভাবোঁ সেইবিলাক আমি এক পৰিৱৰ্তন কৰিব লাগে আৰু সেইবিলাক পৰিৱৰ্তন হৈ আছে দিয়াচোন আহ দিনক দিনে যিমানে দিন বাঢ়িছে। আহ সিমানে তোমাৰ দিন বিলাক বাঢ়ি মানে সিমানে তোমাৰ এইবিলাক মানে
কমি গৈছে বা তোমাৰ এ-এইবিলাক যিটো মহিলা সবলীকৰণ ইয়াৰো যিটো প্ৰচেষ্টা সেইটো বৃদ্ধি পাইছে। ত' সেয়ে দিয়া, বাকী তোমাৰ অৰ্থনৈতি ক্ষেত্ৰতো চাব গ'লে তোমাৰ যিটো মহিলাৰ সবলীকৰণ তাতো তোমাৰ বহুত মানে আগবাঢ়ি গৈছে বা সেইটো এটা গুৰুত্বপূৰ্ণ দিশ আৰু কবলৈ গ'লে। ধৰি লোৱা যেতিয়া এজন মহিলা নিজৰ উপাৰ্জন কৰে বা নিজে উপাৰ্জন কৰে বা নিজৰ উপাৰ্জন। জৰিয়তে তেওঁলোকে আত্মনিৰ্ভৰশীল হয় তেতিয়াতো বেলেগৰ পেলাব নালাগে আৰু ধৰি লোৱা বহুত এনেকুৱা দেখা যায় যে বহুত মানে স্বামীয়ে নিজৰ মানে যদি পত্নীয়ে তোমাৰ একো মানে ঘৰতে থকাটো বহুত মানে এইটো আগৰ পৰাই এইটো চলি অহা প্ৰথা আৰু যে তোমাৰ স্বামীবিলাকে কাম কৰিব যাব' পত্নীবিলাকে ঘৰতে ঘ টো আগৰে পৰা চলি অা কিন্তু তাৰ কাৰণে যদিৰ থ কাৰণে স্বামীগৰাকীয়ে ক ধৰিলে বেয়াকে ক'লে বা তুমি একো কাম কৰিব নজানা বা তোমাৰ এনেই থাকা ঘৰত বহি থকা একো কাম নকৰা সেইবিলাকটো চলিত দেখা তুমি চলি দেখা দেখা পাবাই তুমিতো সেইবিলাক আমি যিমান পাৰোঁ সোনকালে নোহোৱা কৰিব লাগে। সেইকাৰণে, মই এইবোৰ মহিলাসকলেও অলপ হ'লেও মানে ইমান এটা ব্যৱসায় নকৰিলেও সৰু-সুৰা ব্যৱসায় কৰিয়ে বা তোমাৰ আজি আজিকালি চাবাচোন বহুতে নিজে নিজে ব্যৱহাৰ কৰি কিনে জীৱিকা নিৰ্বাহ কৰিছো সেনেকে। আৰু বহুত মহিলা সবলীকৰণ আৰু হৈছে আৰু ত' ভালে দিয়া এনেকুৱা হৈ থাকিব লাগে এনেকুৱা হলে পিছলৈ তোমাৰ যিখন আমাৰ সমাজ আছে, সেই সমাজখন আৰু পৰিৱৰ্তন হ'ব এনেকে পৰিৱৰ্তন হৈ থাকিলে আমাৰ যিখন সমা সমাজ সেই সমাজখনত যিটো মহিলাৰ সবলীকৰণ সেই মহিলাৰ সবলীকৰণো বাঢ়িব, তোমাৰ যিটো মহিলাৰ সবলীকৰণ ক'বলৈ গ'লে আৰু যিটো মহিলাসকলক যিটো সামাজিক বা তোমাৰ যিটো ৰাজনীতিকে আৰু এই ৰাজনীতিকত তোমাৰ অংশগ্ৰহণ সমানে সমানে গুৰুত্বপূৰ্ণ হ'বলৈ গ'লে তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰত বা সামাজিক ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা থাকিলে সমাজ এখন আগাঢ়িব আৰু ধৰি লোৱা আজিৰ যুগত বিভিন্ন যিবিলাক আহ মহিলা আৰু যগত অধিৱিষ্ট হৈছে আৰু ক'বলৈ গ'লে ধৰি লোৱা তোমাৰ এই জাপানৰ ক'বলৈ গ'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে তোমাৰ মহিলা তোমাৰ অসমত আহিব বুলি কৈছিল আৰু বাৰু এতিয়া নাহে দিয়াচোন তেওঁলোকৰ কিবা সমস্যাৰ কাৰণে তেনেকৈ আৰু মহিলা মানে কিমান এটা মানে শক্তিালী হ'ব পাৰে কোৱাচোন আৰুটো তুমি জানে এতিয়াতো অম্বুবাশী মেলা চলি আছে অম্বুমাচী চা অম্বুমাচী মেলা কিহৰ কাৰণে বিখ্যাত ত জানেই সেইটো আমাৰ কিমান এটা ডাঙৰ উৎসৱ হয় ত সেইটো এটা মানে আমাৰ যিটো মহিলা সৱলীকৰণ সেইটোোকে মানে আমি এনেকৈ মহিলাসকলক সন্মান কৰিব লাগে সেইটো শিকায় তো সেনেকুৱা প্ৰকাৰৰ মানে মহিলা সবলীকৰণ হৈ আছে আৰু সেইটো হ'ব লাগে আগলৈ আগলৈ হ'ব লাগে যাতে সকলোৱে যিটো সমান অধিকাৰ পায় আৰু এইটো নহয় যে মহিলা সৱলীকৰণ মানে কেৱল পিছত যাই কিনে মহিলাসকলে কিবা কৰিব বা তেওঁলোকে মানে শাস্তি দিয়া নহব সেটো নহয় দিয়াচোন বা তেওঁলোকে যিকোনো কাম কৰি থাকিব তেওঁৰ ইচ্ছাৰ মতে সেনেকুৱা নহয় ত' মহিল সলীকৰণ মানে কি মানে পুৰুষৰ সমানে সমানে যাতে মহিলাকো চাই সেইটোৱেটো তাৰ ওপৰত যাতে এই মানে মানে মানুহে যাতে মানে কিবা অ মানে বেয়া কাম কৰিলো সেইবিলাক আৰু পুৰুষ মহিলা সেইবিলাক মানে মানে যিটো আমি কোৱা হয় লিংগ সেই লিংগ নাচাই কিনে যোনে নহওক তাক শাস্তি দিয়া হয় সেনেকুৱা আৰু। সেই দিয়া বাকী তুমি কিবা ক'বা নেকি আৰু?
অহ মোৰ মতেতো মহিলা সবলীকৰণ মানে হৈছে মহিলাৰ শিক্ষা, স্বাস্থ্য, সুৰক্ষা সমান অধিকাৰ সিদ্ধান্ত লোৱাৰ স্বাধীনতা আৰু সমান সন্মান লাভ কৰাই আৰু। আৰু এগৰাকী মহিলাই নিজৰ জীৱনৰ বিষয়ে নিজে মতামত দিব পাৰিব লাগিব বা নিজৰ স পুনৰ পূৰণৰ সুযোগ পাব লাগিব এইটোও এটা সবলীকৰণে দিয়াচোন। যদি এগৰাকী মহিলাই বা এৰাকী ছোৱাই যদি কি পঢ়িব। কি কাম কৰিব বা ক'ত আগবাঢ়িব এইবোৰৰ বিষয়ে যদি নিজৰ ইচ্ছামতে প্ৰকাশ কৰিব পাৰে বা অধিকাৰ থাকে, ত সেইয়াত মানে সেইয়েত সুযোগটোৱে হৈছে মহিলাৰ মানে সবলীকৰণৰ এটা ভাল সুযোগ। আৰু আগতে বহুত ঠাইত ছোৱালীক শিক্ষাত তেনে মানে গুৰুত্ব দিয়া নহৈছিল কিন্তু কিছুমান পৰিয়ালে ভাবিছিল যে আ ল'ৰাক পঢ়ালেহে পৰিয়ালটোৰ উন্নতি হ'ব কিন্তু এটা সম্প ভুল ধাৰণা। ছাল শিক্ষিত তেও হ'লে তেওঁ নিজে স্বাৱলম্বী হয়। পৰিয়ালক সহায় কৰে আৰু সমাজৰো উন্নতিৰ ভূমিকা লয়। আৰু মহিলাৰ, শিক্ষা মানে শিক্ষাই মহিলাক মানে কেনেদৰে শক্তিশালী কৰি তোলে সেইটোৰ বিষয়ে এটা প্ৰধান গুৰুত্বপূৰ্ণ মানে উদাহৰণ এটা আমি দিব পাৰো। শিক্ষাই জ্ঞান দিয়ে, আত্মবিশ্বাস বঢ়াই আৰু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা গঢ়ি তোলে। শিক্ষিত মহিলাই নিজৰ অধিকাৰ জানে স্বাস্থ্যৰ কথা যত্ন লব পাৰে মহিলাৰ মানে পৰিয়ালৰ শিশুৰ আহ শিক্ষাত সহায় কৰিব পাৰে আৰু বিভিন্ন ক্ষেত্ৰত কাম কৰিব পাৰে। ত মহিলা সবলীকৰণত পৰিয়ালৰো ভূমিকা বহু আছে। এতিয়া পৰিয়ালৰ ভূমিকাত যদি অ ভূমিকা অতি গুৰুত্বপূৰ্ণ মহিলা সবলীকৰণত ঘৰত ল'ৰা-ছোৱালী সন্মান অ সকলো ছোৱালী সমান যদি মৰ্যদা দিব পাৰে আৰু দুয়কে পঢ়া বা খেল ধেমালি কৰা বা শিল্প সংস্কৃতি আজি নিজৰ প্ৰতিভা বিকাশত যদি দুয়োজন বা দুয়োজন ল'ৰা বা ছোৱালীক যদি সময় সুযোগ দিব পাৰে। তেতিয়া হ'লে এজন আহ সমত বা এটা পৰিয়ালত সেই তেতিয়াহে মানে মহিলাৰ মানে সবলীকৰণ হোৱা বুলি আমি ক'ব পাৰিম আৰু বহুতে কয় ঘৰুৱা কাম কেৱল মহিলাৰ দায়িত্ব বুলি ভবাতো হয় একম ঠিক নহয় ক'ব গলে, ঘৰৰ ক সকলো সদস ভাগ বতৰা কৰি লব লাগে কৰা উচিত ল'ৰা বা ছোৱালী দুয়োজনে ৰন্ধা বঢ়া পৰিষ্কাৰ পৰিছন্নতা বৃদ্ধ সকলৰ যত্ন আদি কাম সকলোকে শিকাই আছে কাৰণ অকল যে মহিলা বা অকল যে আহ পুৰুষ এজনে সেইখিনি কাম কৰিব তেনেকুৱা ধৰণৰ কোনো কথা নহয়। আৰু আৰ্থিকভাৱে স্বাৱলম্বী হ'লে মহিলা এাজনে নিজৰ শিক্ষা স্বাস্থ্য পৰিয়ালৰ প্ৰয়োজনিয়তা বিষয়ে অধিক আত্মবিশ্বাসেৰে সিদ্ধান্ত ল'ব পাৰিব। ত এগৰাকী মহিলাৰ ইচ্ছা, প্ৰতিভা আৰু পৰিস্থিতি বেলেগ বেলেগ। কোনোবাই শিক্ষক, কোনোবাই ছাত্ৰ, কোনোবাই শিক্ষক, কোনোবাই চিকিৎসক, খেলুৱৈ, বিজ্ঞানী, শিল্পী, কৃষক, উদ্যোগী বা গৃহিনী হ'ব পাৰে। মূল কথা হৈছে তেওঁলোকে নিজৰ পচন্দ অনুসৰি আগবঢ়াৰ সুযগ পাব লাগে। সেয়ে আৰু মহিলা সবলীকৰণ বুলি কবলৈ গলে সেনেকুৱা ধৰণৰে কথা আৰু সমাজৰ সমাজে সকলো মহিলাক সন্মান কৰিব লাগে কোনো অপমান থ বা আ কোনো অ নিন্দা কৰিব নালাগে। অ বিদ্যালৈ কৰ্ম সংস্থাপনা পথ যান বাহন আৰু আৰু ৰাজহুৱা ঠাইসমূহ সুৰক্ষিত আৰু সন্মান জনক হলে মহিলাৰ সবলীকৰণ হোৱা বুলি আমি ধৰিব পাৰিম। আৰু মেইন কথা ক'বলৈ গলে নাৰী শক্তি সমাজ শক্তিৰ সমানে অধিকাৰৰ আহ উন্নতিৰ পথত থাকিব লাগে।
দিয়া। ঠিক কৈছে দিয়া। বাকী আজিলৈ থৈছো নহ'লে
অ দিয়া দিয়া আজিলৈ থৈছো।